হয় হয় শুনিছোঁ স্পষ্টকে। বাকি ভালে আছা?
আছ?
হয় হয় মই এটা বস্তু তোমাৰ পৰা জানিব বিচাৰিছিলোঁ মানে খাদ্যৰ ওপৰত বা মই ভাবিছো তুমিটো আজিলৈকে বহুত জাগাত গৈছা হয়নে?
হয় হয় তুমি মানে কি কি? খাদ্যত মানে খাইছা মানে যিবিলাক জাগাত গৈছা আজিলৈকে ধৰি লোৱা। অলপ কোৱাচোন?
তুমি প্ৰথম দাৰ্জিলিং যদি গৈছা।
নাই মই প্ৰথম গৈছো নেপাল।
হয় তাতে তুমি কি কি খাদ্য খাইছিলা?
নেপালত পুৰা মানে বৰ্ডাৰৰ ওচৰতে আছিলো, ত' সেনে কাই মানে অসমীয়া বস্তুৱে ভাত। মানে খোৱাৰ তাতে মই একো মানে সমস্যা নাপালো।
হয় হয়।
উম মানে এ বহুত মানে যোনটো হোটেলত আছিলো আমি। বিৰাট নিজৰ নিজৰ টাইপ আৰু মানে, ত' মানে খোৱাত এ কো সমস্যা পোৱা নাই আৰু ধুনীয়াকে ৰুমত আহি দি থৈ যায়হি। ভালে লাগিল সেনেকে মানে যোনটো অসমীয়া থালি আৰু পুৰা মানে মানুহে খাব। যায় ধাবা চাবাত সেনেকুৱা টাইপৰে লাগিল। বাকি খোৱাৰ সমস্যাটো মই পাইছিলো হেৰিত দাৰ্জিলিঙত।
দাৰ্জিলিংৰ আচ্ছা হয়।
অ কাৰণ আমি মানে কেনেকুৱা হল এতিয়া ভাত খাই পিনে থাকো ন তুমি যদি এদিন ভাত নোখোৱা বা দুদিন ভাত নোখোৱা এনেকুৱা হৈ যাওঁ আমি দুৰ্বল টাইপৰ কাৰ আমি ভাত খাই ডাঙৰ হলো ন আমাৰ ৰুটি চুটিৰে একো নহয় বা কিবা। কি দাৰ্জিলিংৰ মানে অ দাৰ্জিলিঙত মানে বহুত ফাষ্ট ফুড, সেইবোৰত কোনো প্ৰব্লেম নাই ধৰি লোৱা ম'ম', চাওমিন এইবোৰ মানে তুমি য'ত ওলাই গ'লেও পাবা এনেকে আমি দুদিন মান খাই পিনে থাকিলো বাট মোৰ মায়ে নোৱাৰে ন, ত' সেনে আমি বহুত হোটেল বিচাৰি বিচাৰি এখন বেংগলী হোটেল পাইছিলো নেকি।
হয়।
তাতে খাব গলো।
হয়।
আহ তাতে অলপমান সমস্যা পাইছো দাৰ্জিলিঙত। বাকি পুৰিতটো বিৰাট ধুনীয়া খানা, পুৰিত মানে বেষ্ট খানা আৰু কাৰণ তাৰে মানে বহুত সোৱাদ মানে বস্তু বিলাকৰ। চবছৰৰ বহুত কম দামত তুমি খানা পাবা তাতে ফুৰি পিছত আৰু ছটিমত চেম। তুমি সেই ভাত, চাত এনেকুৱা খালি অলপমান পাহাৰৰ ওপৰত যোৱা, যোৱাটো হয় ন তাতে অলপমান দাম বেছি হয় যেনেকে দাৰ্জিলিং ৰ্জিলিংতো এনেকে দাম বেছি হৈছিলে থাকি আৰু নো অ বানাৰস যাওঁতেও অকমান সমস্যা হৈছে আমাৰ। মানে তাতেও মানে অলপ অ। সিহঁতৰ মানে বুজি পাইছা না, ভেজ হয় চব বস্তু। হা ভেজ হয় সটো খাব পাৰি একো নাই। মানে কিন্তু, বস্তু সদায় তুমি যদি আজি আলু পিটিকা দি ভাত খালা তুমি কাইলেও যদি আলু দি খালা পৰখিও যদি তই খালা আৰু তিন টাইম যদি তুমি সেনেকে আলু পিটিকা দি খাই আছা। নোৱাৰি ন মানুহৰ আমনি লাগে, আমনি লাগে। ত আমাৰ মানে এনেকুৱা হ'ল চব বস্তু তা আলুৰে চব্জি পনিৰ আৰু দালি ভাত তাৰ লগত মানে আৰু এক- শুনা আৰু সিহঁত এনেকুৱা হৈ গৈছে চব্জিও নাইক টাইপৰ আমি এতিয়া ইয়াতে কিমান চব্জি খাওঁ।
হয়।
মানে যদিও ভেজ খাই আছো আমাৰ চব্জি থাকে ন এইটো এইটো, এইটো, এইটো। সিহঁতৰ মানে চব্জি নাই চব আলু, আলু, আলু, আলু, আলু খাই ভাল পাওঁ বাট ইমান নহয় যে সদায় তিনি টাইমে আলু খাই থাকিম। বহুত এনেক- মানে দাৰ্জিলিঙতো অলপমান ফাষ্ট ফুড খাই পিনে থাকিব পাৰে, আমাৰ খোৱাৰ অভ্যাস আছে মাৰ কাৰণে অলপমান সমস্যা হৈছিলে। কিন্তু পুুৰীত মানে এনেক পুৰিহে ওলাইছে চৰি। বনাৰসত মানে এনেকুৱা হয় ক বানাৰস তাত মানে এনেকুৱা হৈ গ'ল, খাব পাইছো, খাব ঠিকে পাইছো। কিন্তু চব বস্তু এটাই আইটেম মানে লাষ্টত আমি এখন বেংগলী হট- টেল পাইছিলোঁ তাতে অলপমান ব- বদলাই, বদলাই দিছে আমাক কাৰণ সেইখন হোটেলৰ পৰাই লাষ্টত মানে আমি যিমান চাৰিদিন মানে, লাষ্টৰ চাৰিদিন।
হয়।
এনেকে তাত তাতে খাব গৈছিলো অলপমান দূৰত হয়।
হয় হয় অ। বাকী যদি মই অলপ মোৰ যদি কওঁ মানে তাতে ধৰি লওক মই আহা হয় হয়। এ মানে কি যেতিয়া নাগালেণ্ড গৈছিলো তাতে মানে মই বহুতো খাদ্য মানে চেষ্ট- টা কৰিছিলো খাবলৈ নতুন, নতুন যেনে কেঁকুৰা খাইছিলো বহুত।
আৰু মাং- সৰু মানে ধৰি লোৱা হাঁৰ মাংস, এইবিলাক মানে বহুত খাইছিলো মানে তাতে বহুত ধুনীয়া বনাই মানে। আৰু নাগামিজ খানাবিলাক পায় মানে তাতে তোমাৰ। মানে তাৰে থালি বিলাক খাইছিলো আৰু ধৰা নতুন, নতুন ট্ৰাই কৰিছিলো আৰু, আৰু যদি মই তোমাক আৰু এটা ক ধৰি লওক কলকাতা যেতিয়া গৈছিলো তাতে তোমাৰ এ বিৰিয়ানী বহুত খাইছিলো ইয়াতে।
অ তাৰেতো বিৰিয়ানী পুৰা জনপ্ৰিয়।
পুৰা জনপ্ৰিয় অ আৰু তোমাৰ মাছ পাত মাছ পাততো বহুত খাইছিলো। আৰ হা, হা আৰু তাকে আৰু তোমাৰ ধৰি লোৱা তাতে এ মাংস বহুত খাইছো বাৰু ছাগলী মাংস এনেকুৱা ধৰণৰ খাদ্যবোৰ খাইছো তাতে।
আৰু তোমাৰ ফাষ্ট ফুডতো বাৰু মানে পুচকা, এইবোৰ খাইছো কিবা কিবি হাওৰা ব্ৰিজৰ কাষত। আৰু আলু চাটটো বহুত পপুলাৰ তাতে আলু চাটটো মই বহুত খাইছো কিন্তু। দা দাহিয়ে দৈৰ লগত যিবিলাক থাকে তোমাৰ আ দহি ফুচকা এনেকুৱা যে এইবিলাক খাইছোঁ বহুত। আৰু চলে বতৰে, চলে বতৰেটো বহুত খাইছো তাতে থকা সময়। হয় আৰু, আৰু তুমি কোৱাচোন বাৰু আৰু বানাৰছত আৰু বেলেগ কি খালা বা বেলেগ কিবা ঠাইত।
বনাৰসত মই বহুত বস্তু ট্ৰাই কৰিব নাপালোঁ কাৰণ- আমি যাওঁতে আমি মানে বিহুৰ সময়ত গৈছিলো। তাতে ফৰ্টি ওৱান ডিগ্ৰী চলি আছিলে। বহুত গৰম, অতিপাত গৰম। মানুহৰ আমাৰ চবৰে অ মানে বহুত মানে মাত- ঠা মানে বেয়া হৈ থাকিছিলে এনে চামোচা চাট খালো। কচৰি খালো। আৰু আৰু পাণ বহুত ট্ৰই কৰিছোঁ, মই তাতে। তাইতো ত' পাণৰ কাৰণে ফেমাচ আৰু বানাৰসৰ পাণ। ত' বহুত পাণ খালোঁ। ঠিক ঠিকছে, পাণ খাইছোঁ, আমি।
অ' অ'! ফায়াৰ পাণটো, খাইছা নেকি? তুমি ফায়াৰ পাণ যে, জুই লগাই দিয়ে, কিবা এনেকুৱা।
হা?
এটা যে, কিবা ফায়াৰ পাণ আছে যে, মানে।
অ'! সেইবোৰ খোৱা নাই। বাত, মই তাতে মানে, মিঠাপাণ খালোঁ। মানে যিমান বাৰ খাইছোঁ, বেষ্ট মানে। সিহঁতে, ইমান বস্তু দিয়ে, মিঠা পাণত। আমাৰ খালি, নাৰিকল- চাৰিকল দি পিনে, থৈ দিয়ে ন'। সিহঁতে, দিয়ে থাকে, দিয়ে থাকে। মুখত সোমোৱাৰ পিছতো, মুখত সোমাই, কিবা এটা দি দিয়ে, আৰু। মানে, এনেকুৱা হয়, বহুত মানে, বহুত। পাণ খাইছোঁ তাতে। খালি, সিহঁতৰ তামোল তামোলটো মানে, এক্সট্ৰাকে নাপাই। আমাৰ যেনেকে, তামোলটো বেলেগকে পাই বা কিবা। তামোল বিলাকতো, বেলেগৰ পৰাই নিয়ে ন'। আমাৰ, ইয়াৰ পৰা নিয়ে। তাৰপিছত, পানীত তিয়াই ৰাখে নেকি? কোমল হৈ যায়, চোন। পাৰিতো। মানে, চুবাব দৰকাৰ নাই আৰু নগা টাইপৰ বহুত কোমল হৈ যায়। এনেকুৱা, টান চুপাৰি নাপায়।
অ'! আচ্ছা, আচ্ছা। মানে, মানে বেলেগকে কিনিব লাগে, নেকি? যদি, ধৰি লওঁক, চুপাৰীটো খাওঁ আৰু এক্সট্ৰাকে, কিনিব লাগে, নেকি?
নাই, নাই, নালাগে।
অ'! লগতে থাকে। ঔ, ঔ।
পাণে বনাই দিব। কিন্তু মানে, কেতিয়াবা মোৰ, এনেকুৱা হৈ গৈছিলে, চুপাৰীটো ইমান কোমল ন'? এনে এনেকুৱা নালাগে যে, চুপাৰী খাই আছোঁ। মই ভাবিছিলোঁ! বেলেগ কে কিনো বা এনেকুৱা, টান চুপাৰী, সেইবোৰ নাপায়, তাত। মানে, ধৰি লোৱা, তামোল- চামোল আমাৰ যেনেকে পায়, ন'। সেইটো বস্তু নাপায়, মানে।
অ'! মানে, আমি যিটো, টান চুপাৰী খাই-খাই, আমাৰ অভ্যাস হয়।
অ'! সেইটো নাপায়, মানে। উম! সেইটো নাপায়। বাকী, চব কোমল মানে, তুমি চোবাব দৰকাৰে নাই আৰু এনেকুৱা। আৰু তাৰে, চাহ খাব লাগিছিলে। বাত চাহ খাব নাপালোঁ। কাৰণ, মই চাহ খাই বেয়া পাওঁ।
অ'! আচ্ছা, আচ্ছা। অ'! মোৰ কাৰণে, ভাল হ'ব, কিন্তু। মইয়ো, ইমান নাখাওঁ বাৰু। কিন্তু, একাপ- দুকাপ চলে আৰু। ত' খাব পাৰিম বাৰু বানাৰস ফালে।
মোৰ, বছৰ-বছৰ হৈ গ'ল, চাহ নোখোৱা।
অ' অ'! ভাল-ভাল, চাহ নাখালে, বহুত ভাল! কিন্তু।
এনেকে, মই গম নাপাওঁ বাৰু। কিন্তু, মই চাহ খাই বেয়া পাওঁ।
অ' অ'!
এদিনা, আইতাহঁতৰ ঘৰত চাহ দিছিলে।
উম!
কিন্তু, মই মানে, খাব নোৱাৰিলোঁ। এক চিপ মাৰি, পেলাই দিলোঁ। মানে, ভাল নালাগে খাই।
অ'! সেইটো, অভ্যাস মোৰো, আছে। আজিকালি, মোৰ এক মানে, এক চাপ কি কয়? এবাৰ খাওঁ আৰু পেলাই, দিওঁ মানে।
অ'! নাই, মই মানে, ট্ৰাই কৰিছিলোঁ যে, চাহটো খাইছাওঁ ৰ'। ইমান, বছৰৰ মূৰত, কিন্তু, নাখালোঁ।
কিন্তু, খাব নোৱাৰিলা আৰু?
মানে, ভাল নালাগে। যোনটো, বস্তু ভাল নালাগে, ফৰ্চ কৰি লাভ নাই, মানে।
হয়, হয়, একদম। আৰু যদি, মই শেষত, যদি কয়! এতিয়া, ফলৰ সময়, চলি আছে। মইতো বাৰু এতিয়া, আনাৰস খাইয়ে আছোঁ। কথা পাতি পাতি আৰু এনে কি কি ফল খাইছা জাম আম কঁঠাল বা আনাৰস কি কি ফল খালা এতিয়া
মই ফাল খাই বহুত বেয়া পাওঁ কিন্তু কিছুমান খাই ভাল পা পাও‌ যেনেকে লেচু আমটো একদম অ কেঁচাতে যে খায় নিমখ জলকীয়া দি সেই টো আম খাই ভাল পাওঁ বাট পকিলে মই ভাল নাপাওঁ তাৰ পিছত তাত আৰু থাকিলে কি অ লেচু কলো ন আৰু জাম খাই ভাল পাওঁ আৰু কালি খাই আছিলো নাচপতি মোৰ মানে মন গলেহে খাব পাৰো নাচপতিও খোৱা আজি মোৰ তিনিবছৰ মান হ'ল কালি খাইছো মানে মই ইমান মানে ফলৰ লগত হেৰি নহয় আৰু ভাল নহয় মানে সম্পৰ্ক নাই
হয় হয় মানে তুমি ৰেকৰ্ড ভাঙি আছা আৰু বহত বছৰৰ কিছুমান চাহ আৰু ধৰি লোৱা নাচপতি হয় হয় অঁ অঁ
মানে নাচপতি টো ভালেই পাওঁ কিন্তু বহুত দিন মানে মোৰ নহ'লেও চলি যায় আৰু ফল মূল যে খাবই লাগিব বা কিবা সেনেকুৱা নহয় আৰু
হয় হয় অ ঠিকে আছে বাৰু তোমাৰ বাৰু যি নহক আৰু তোমাৰ ধৰি লোৱা আজিকালি যদি মই শেষত কওঁ মই জলপানটো কওঁ আৰু বাত পইতা ভাত বা এনেকুৱা আজিকালিতো খুব কমেই খায় মানুহে আৰু ফ্ৰাইড ৰাইচ চ্ৰাইড ৰাইচ এইবিলাক খোৱা যায় আৰু
এতিয়া আকৌ খোৱা কৰিছে মানুহ বিলাকে পইতা ভাত চলিছে হয় আকৌ আহিছে মানুহে ট্ৰেডৰ কাৰণে খোৱা আৰম্ভ কৰিছে এটা কথা কও হা এটা কথ থাকোঁ আমি আগতে সৰুতে যেতিয়া পইতা ভাত খাইছো আমাৰ থাকে লগত কি আলু পিটিকা কাৰণ মানুহে যদি গৰমত কষ্ট নহয় সেইটোৰ কাৰণে মানুহে পইতা ভাত খায় আৰু পেটটো যাতে ঠাণ্ডা কৰি ৰাখে এতিয়া মানুহে লগত লয় মাংস খাব তোমাৰ যদি ইমান টাইমে আছে তেনেহ'লে তুমি পইতা ভাত কিয় খাই আছা তুমি গৰম ভাত বনাই দালি দি ধুনিয়াকে মাৰি দিয়া
হয় বা ভাল প্ৰশ্ন এইটো বহুত ভাল প্ৰশ্ন
এইটোৱে তুমি চাবা যদি তুমি মানে ইনষ্টাত চোৱা
ওম
মানুহে পুৰা ইমান বস্তু আলু ভাজি কণী লগত কিছুমানে মাছো লৈ লয় কিছুমানে তাৰে লগত আলু পিটি ইমান সজাব আ মই আগত সৰুতে খাইছিলো মোক এক কাঁহি পানী দি দে নহ'লে মই গামলাত লওঁ পানী এসোপা থাকিব ভাত থাকিব আলু পিতিকা দিলে দিলে নহলে নাই নহলে বা মই যদি মামাহঁতৰ ঘৰত যাওঁ মানে আইতাই কি কৰে অ মাছ পুৰি পিনে পিটিকা কৰে কেতিয়াবা কাৰণ এতিয়াত মাছৰ ছিজন হয়
হয়
পানী বাঢ়িছে ত মাছ পুৰি পিনে পিটিকা কৰি পিনে দিয়ে পিয়াজেদি নহ'লে বা আলু পুৰা জুইত গৰম গৰম এনেকে ওলাই দিয়ে মই এনেকে খাওঁ অলপমান আচাৰ থাকে লগ লগত মোৰ লগত নেমু আজিকালি মানুহৰ ট্ৰেণ্ডত মানে ইমান মাথাৰ ওপৰত উঠি গৈছে মানুহে পুৰা একসোপা মান বস্তু লৈ লয় তোমালোক কে যদি ইমান বনাব পাৰা তেনেহ'লে তোমালোকে গৰম ভাত বনায়ো খাব পাৰা
হয় ঠিক সমস্যা নাই আৰু যদি মই শেষত কও এটা তোমাৰ ধৰি ল ঘৰত আলু ভাজি নাখায় কিন্তু কে এফ চিত যায় তোমাৰ ফ্ৰেঞ্চ ফ্ৰাইজ খাই দুশ টকাত সেনেকুৱা এটা আছে একে বস্তু
মই আলু ভাজি খাই ইমান ভাল পাওঁ মই আলু মোৰ ফেভৰেট হয় কিন্তু মই ফ্ৰেঞ্চ ফ্ৰাইজ খাই ভাল নাপাও। নাজানো কিয় নাজানো কিয় মানে চাগে সিহঁত। ত বনোৱা ষ্টাইলতটো মোৰ ভাল নালাগে, আৰু কিবা হ'ব পাৰে বেলেগ বাত মোৰ ভাল নালাগে খাই ঘৰত আলু ভাজি দালি ভাত দিয়া মোৰ কোনো প্ৰব্লেম নাই।
হয় -হয় কিন্তু তাতে আৰু মছলাযুক্ত এইবিলাক ভাল নালাগে আৰু।
অ' ভ ভাল নালাগে
হয় বাৰু যি নহওক ভাল লাগিল আমাৰ এই। এতিয়া ফোনটো নিজে কাটিয়ে যাব বাৰু বাৰু যি নহওক। হয় ঠিক আছে ধন্যবাদ দেই হয়।
অ' দিয়া হ'ব দিয়া
ঠিক আছে।